আহ কি খবৰ ভাল
অঁ ভালেই দিয়া তোমাৰ ভাল
অ আছো দিয়া
কি কৰি আছিলা
এ মাইনাক অকণ পঢ়াই আছিলো তাৰপিছত অ তাৰপিছ বো তোমালে মনত পৰি
হয় নেকি আজি মোৰ লগপ মনত পৰিলে ন এনেইতো নপৰে হয় দিয়া অ কৰি থাকিবা আক ফোন কৰি থাকিলেহে ভাল লাগে নে ঘৰৰ মানুহখিনিয়ে যদি ফোন নকৰে কেনে নিব লাগিব
অ তাক হয় হয় উম
আজিকালি মানুহবিলাক ইমান ব্যস্ত হৈ গৈছে যে।
অ সেইটো হয় উম উম এ তাৰমানে কি হ'ল এতিয়া এ তাইৰো পৰীক্ষা চলি আছে জানানে আজিৰ পৰা হৈছে যে ক ধৰা তাইকো অকন সময় দিব লাগে নহয় সেইটো কাৰণে অ
অ আচল্ততে কি জানে বৰীক্ষা চলি থাকে থাকিলে মান কি হয় মবাইলটো লাগি থাকে বৰ মন নাযায় ন তুমিয় য অ তাইো চাই থাকিব হয় আকৌ উম হয় দিয়া আজিকালি ল'ৰা ছোৱালী বিলাক তেনেকুৱাই
হয় আকৌ সেইটো কাৰণে মানে বোলো নাই নাচাও মই নিজেও নাচাও তাইকো চবলৈ নিদিওঁ
অ মাজতে মই তোমালোকৰ হে তোমাক ফোন মাৰিছিলো নহয় অলপ দিনৰ আগতে ফোন টো কিয় জানো তোমালৈ নালাগে। কি লগম পাইছা
নেটৱৰ্ক হেৰি বাহিৰত আছিল
অ অ তালৈ গৈছিলা নেকি সেইটো অ সেইটো কাৰণে চাগৈ দিয়া মই মানে ফোন কৰি আছিলো আমাৰ ঘৰত মানে সকাম পাতিছিলে যে মানে এনেই ভোজ এটা পাতিছিলে আৰু সেইটো কাৰণে মই বোলো তোমাক জনাম আহিবা ো তাৰিছতে তুমি ফোনটো ছেভ নকৰিলে আৰু তোমাৰ মানে কি হৈছে ৰিঙেই কৰা নাই বাৰু ৰিচিভ নকৰা বুলি ক'ব নোৱাৰো উম। সেইটো কাৰণে চাব এতিয়া উ মানে কি হৈছে তুমি যত আছিলা নেৱৰ্ক না ছিলে যে সেইটো কাৰণে হ'ল চাগৰি দিয়া
অ তাৰমানে হেৰি এই আমাৰ তাতে ভাগৱত ভাগৱত পাতিছিলে মানে অ তেতিয়া মানে সিহঁত আহিছিলে যে তাৰপিছতে এ ভাগৱত মানে বহুত ডাঙৰকে পাতি
অ ডাঙৰ পাতিছে নেকি অ আহ মানে গোটেই গাওখনে পাতে আৰু মিলি পেলাই ন চান্দাটো উঠাই আৰু চান্দাটো উঠাই ঘৰে ঘৰে উম ভালে কৰে দিয়া ধৰ্মীয় কিবা এটা হৈ থাকিলে ভাল লাগে
গাঁৱৰ মানুহে তেনেকে কোনোবাই কোনোবা যিখিনিান অক অ স ম অ ম ঠাই গাঁৱৰ পৰা
অ অ ভালেই কৰে ভালেই কৰে আকৌ এনেকুৱাই কৰিব লাগে অ অ কোৱা অ সেইটোৱে অ মানে কি জানানে ইমান মানুহ ন গাঁৱৰ ধৰি লোৱা ঘ বেলেগত থকা মানুহখিনিও আহে অ দূৰৰ খিনিও আহে
দূৰখিনিত মানে বাাখ্য্াকাৰী উম পুথি পঢ়া মানুহ নিমন্ত্ৰণ কৰে আৰু বাাখ্যাকাৰী নিমন্ত্ৰণ কৰে অ এই মানে গোটেই গাঁৱৰ মানে যিমান ছোৱালী তোৱালী বিয়া দিছে ছে যে গোটেইবোৰ আহে
আহ ভালেই ভালেই আহ হয় দিয়া
বহুত ধুনীয়া লাগে আৰু অ প্ৰত্যেকৰ ঘৰৰ সন্মুখত চাকি জ্বলাই দেইলি গামোচা এখন এখন এনেকে কল পা কলগছ পুতি পেলাই গামোচা এখন বান্ধে
মই দেখিছো আমাৰ মোৰ মামাহতৰ গাওতো হয় যে তেনেকৈ এনেকে মানে তেওঁলোকৰ মানে তাত ভাগৱত পঠ কৰিলে চবৰে ঘৰতে কিন্তু কলপুলিটো পুতিবই মানে অ সেইটো নিয়ম পালন কৰে মানে তেওঁলোকে অ বহুত এনে চাবাচোন ধৰ্মীয় কিবা এটা হ'লে সেইবিলাক যদি আমি নিয়ম বিলাক যদি মানি পেলাই কৰো মন বিিলাকো বহুত ভাল লাগে ন অনুষ্ঠানতো বহুত ধুনীয়া ধুনাকে হৈ যায়
আৰু মানে এতিয়া কি হয় গোটেই গাঁৱৰ এনে ধৰা খেলি হিচাপে তেনেকে কিবা কিবি পাতি থাকে কিন্তু এইটো যে গোটেই গাঁওৰ হিচাপে তেনেকে কৰে নামঘৰ আমাৰ মানে জুৰিয়া নামঘৰ তোমাৰ নামঘৰ অ নামঘৰত মানে বহিবলৈ জেগা নাথাকে
মানে জুৰিয়া মানে চ চবৰে মিলি এটাই নামঘৰ আৰু ন
নহয় নহয় নহয় এযোৰ মানে নামঘৰ এযোৰ আছে আমাৰ তাত
তাৰ মানে অ' দুটা নামঘৰ একেলগে আছে মানে তোমালোকৰ অঁ সেইটো কাৰণে জুৰিয়া ন অঁ অঁ ঠিকে আছে মই মানে তেনেকে দেখা নাই গম পাইছে
অ মানে তোমাৰ দুইটা নামঘৰতে বহিবলে এটা নামঘৰত তাৰমানে হেৰি কৰে আৰু ভাগৱত তাত দিয়ে আৰু আধাৰ পৰা মানুহ বহে মানে বাখ্যাকাৰী ইমান ধুনীয়া বাখ্যা কৰি থাকে নহয় বহুত দূৰৰ দূৰৰ লখিমপুৰৰ তাৰপিছত
দূৰৰ দূৰৰ পৰা আহে মানে আৰু মানুহবোৰ ন হয় দিয়া তেনেকুৱা ভাল লাগে অ সঁচাকে আৰু মানে কি জানানে তেনেকুৱা হলে তোমাৰ নহয় শুবও মন নাযায় নহয় ন একদম নাযায়
ঘৰলৈ যদি গুচিও আহিলো তোমাৰ ঘৰলে আমাৰ নামঘৰৰ ওচৰতে নহয়
অ সেইটো কাৰণে আহিয়ে থাকে মাতটো অ আৰু টোপনি নাহে নহয় আৰু মানুহ বিলাক কিমান হুলস্থুল হৈ থাকে ন চবেই দব দবাই গৈ থাকে
অ একদম বহুত ভাল লাগে তুমি বাহিৰতে অকলে বহি থাকিব পাৰা আৰু দিন ৰাতি বুলি কথা নাই মানুহ থাকেই বাত
আচলে ভালেই ভালেই বুজিছা তেনেকুৱা ধৰ্মীয় অনুষ্ঠান কিছুমানত মানে ভাগ লৈ বহুত ভাল লাগে গম পাইছা নে আগতে বিলাক ইমান আছিলে আজিকালিতো নাই গাঁওবিলাকতহে মানে কম পৰিমাণে পাতে যায় হয়নে তাতো মানে ধৰি লও তোমাৰ কামৰ হে ব্যস্ত ত তাত মানুহে মানে আহে
উম উম আৰু সেইকেইদিন যে কেনেকুৱা কৰে জানা গোটেই গাঁৱৰ মানুহে মানে যিকেইদিন পাতিব আৰু তোমাৰ চাকৰি কৰা মানুহ যিমান আছে
অ চবে আহিবই লাগিব অ ছুটি লৈ লয় লয় মানে আচলতে ভাল হয় জানানে কি জানা নিজৰ মানে কামৰ ব্যস্ততাতোক মানে বাহিৰত থৈ ধৰ্মৰ কাম অলপত যদি মানে তুমি যোগদান কৰিব পৰা সেইটো মানে বহুত ডাঙৰ এটা কথা হয়নে সেই আজিকালি মানে বহুত খুব মানে কম মানে। তোমাৰ গম পাইছা এইবিলাক শুনিবলৈ বহুত কমেই
কমেই কমে-কমে আৰু মানে উঠি অহা প্ৰজন্মই তোমাৰ আধ্যাত্মিক বস্তুটোৰ প্ৰতি তেতিয়াহে
অঁ সেই থাকিব অঁ ৰাপ থাকিব সেইটোৱে সেইটোৱে এতিয়া চোৱা তুমি যদি তোমাৰ ছোৱালীজনীক নিশিকোৱা তাই কেনেকে শিকিব ধৰ্মীয় কথা হয়নে, সেইটোৱে।
গাঁৱৰ এতিয়া ধৰা তোমাৰ অঁ গোটেই গাঁৱৰ সৰু পৰা ডাঙৰলে ল'ৰাবোৰে ধুতি পান
থাকে মানে তাতে অঁ তাতে থাকে মানে আৰু সকলোবোৰ ভাল কৰে-ভাল কৰে অঁ বুজি পায় অঁ চাদৰ মেখেলা পিন্ধে অঁ সেই আৰু কিমান ভাল লাগে চোৱাচোন সৰুৰ পৰা ডাঙৰলৈ সকলোৱে যেতিয়া চাদৰ মেখেলা পিন্ধি যায় ন আৰু ধৰি লওক বিলাকৰ লিষ্ট সিনা সৰু সৰু পোৱালি বিলাকো যেতিয়া ধু ধুতি পাঞ্জাবীটো পিন্ধি
উম উম আৰু ধৰা আজিকালি-আজিকালি ধৰা কিছুমান মানুহে আধ্যাত্মিক দিশটোত ইমানেই আগবাঢ়ি গৈছে যে তেওঁলোকে তেনেকে এতিয়া ধৰা বাখ্যাকাৰী গৰাকী, তেখেতো সেইটো এটা তেখেতৰ বি্ত বৃত্তি হিচাপে লৈছে ন তেখেতে কিমান পঢ়িছে। কিমান পঢ়িছে কিমান জ্ঞান লৈছে তাৰ পিছতহে তেখেতক তেনেকে নিমন্ত্ৰণ কৰিব পৰা গৈছে হয়নে।
এনে এজন মানুহকটো নিমন্ত্ৰণ কৰিব নোৱাৰা। ন ইমান ডাঙৰ এটা ভাগৱত পাঠ কৰি। সেই জ্ঞানটো লবলৈ তেওঁ তেওঁতো বহুত পৰিশ্ৰম কৰিছে হয়নে নহয় কষ্ট কৰিছে।
প্তাহ মানৰ আগৰ পৰা একে পিঠা লাৰু মানে চবেই বনাই আৰু ভাগৱতত খাব লাগিব অ আৰু সেইটোতো সেইটোয়ে আৰু মানে ভাগৱতত মানে আমাৰ গাঁৱৰ ফালৰ পৰা দিয়া হয় মানে নিমন্ত্ৰিত অতিথি খিনি আৰু যিখিনি মানুহে তাত মানে তোমাৰ শুনি থাকিবলৈ যাব ভাগৱত সেইখিনি মানুহো চাহ খাব চাহৰ লগত পিঠা লাৰু এইবোৰ মানে বনাই পেলাই দিব লাগে প্ৰত্যেকৰ ঘৰে ঘৰে সেইটো এটা নিয়ম-নিয়ম উম।
নামঘৰত দিয়ে মানে।
তাৰ পাছত আলহী তুলহী খিনিও আহে এ।
অঁ এইটো বহুত ভাল কাম কৰিছে তোমালোকৰ মানে আৰু চাবাচোন এনেকুৱা ধৰ্মীয় অনুষ্ঠান এটা পাতিলে ঘৰৰ যি খিনি আলহী আহে ন আলহী খিনিৰ লগত মানে সময়টো কেনেকৈ যায় গমেই
আৰু সেইকেইদিনত আলহী আহিলে আলহীৰ লগ যে কথা পা
অ নহয় আৰু সিহঁতেও জানে তাতে থাকেগৈ
উম তুমি তুমি ৰাতিপুৱা আজৰি বিজৰি হৈ পেলাই যাবা দুপৰীয়া এ তাত ভাত দিয়া নহয় ভাত পানী খাই বল ভালো লাগে ত ভাত পানী খাই বলৈ আবেলি আহিলা কাপোৰ কেইটা সামৰিলা অ নাই ন না যাবই লাগিব ইজনী বোলে
অ অ গ'ল অ তুমি চাবা সিহৰ মানুহৰ ঘৰত চাবা গোটেইখিনি গলে তুমি এনেকুৱা লাগিব যে মইে থাকি গলো নেকি চব চাবা তাতে বহি থাকে অ সেনেকুৱা আৰু চবৰ লগত বহি ভালো লাগে। দিয়াচোন ইমান ভাল লাগে ন এইটো এটা বহুত ভাল কথা আচল্ততে জান মানুহ বিলাকে যে ধৰি লও এই নিয়ম বিলাক যে ৰীতি নীতি বিলাক যে চলাই আছে ন বহুত ভাল কথা আৰু তোমালোকৰ লগত মানে গাঁওখনৰ যিখিনি মানে এতিয়াও ধৰি লওক আহি থকা যিখিনি প্ৰজন্ম ন সেইখিনি মানে কি গৈছে গম পাইছা নে। স খিনি বস্তু তেওঁলোকে তোমালোকৰ পৰাই শিকিছে অ বহুত ভাল আৰু অ সেইটোে সেইটোয়ে এটা মানে ধৰি লোৱা নহলে এটা অন্ধবিশ্বাস থাকে ন যে নাপাতিলে এইটো হ'বইে নেকি এইটো মানে তোমালোকৰ এতিয়া। সেই অন্ধবিশ্বাসত নাইকি আৰু আমি পা সুকলমে যাব
যাব লাগে অ আৰু তাৰমানে তোমাৰ হেৰি সেইকেইদিন যে পাতিব যে প্ৰত্যেকৰ ঘৰতে তোমাৰ কোনো মাছ মাংস খাব
অ সেইটো নিয়মো আছে ন অ কিন্তু এই নিয়মটো এইটো নিয়মো মই শুনিছো কিন্তু দেই মানে সেই পাত কেইদিন কিন্তু কাৰো ঘৰতে মাছ মাংস নবনাই আৰু লগতে নিৰামিষ বনাই আৰু চবেই কিন্তু নামঘৰতে খায় কিন্তু দেই সেইটোও আছে অ নামঘৰতে খাই মানে হয়তো সিঁচি নহ'লে নিৰামিষ দালি ভাত ভাজি এনেকে আৰু
এ মানে কিছুমান মানুহৰ পইচা পাতি থকা মানুহে হৈছে
অ অ দি দিয়ে অ দি দিয়ে মানে অ আচলতে ভাল কৰে কিন্তু দিয়া নহয় সেইটো ভাল কৰে ৰাইজক খুৱাব পাৰিল মানেেইটো তোমাৰ বহুত ডাঙৰ এটা গম পাইছা মানে ঘৰত আহা বিপদ বিলাকো মানে বহুত বিপদ বিঘিনি যায় গম পাইছা নে মানে মানুহক যদি তুমি টান দিছা বা খুৱাইছা অন্ন এমুঠি দিছা সেইটোতকে ডাঙৰ কথা একো হব নোৱাৰে ভোকত আছা তোমাক ভোকত খুৱাইছে অ সেইটোৱে সেইটোৱে আৰু খোৱাই নহয় ন আমি যিখিনি বস্তু তোমাৰ মানে বেলেগক দিওঁ সেইখিনিহে আমাৰৈ পিছলৈ ৰখ থাকে জানা যিখিনি আমি খাই দিলোঁ বা উি কৰি দিলো সেইখিনি আমিতো শেষেই কৰিলো ন সেইটয়ে হয় বহুত ভাল হৈছে মানে তোমালোকৰ তাত এনেকে পাতিছে আগতে গম পোৱা হয় তুমি কোৱা হয় মই গ'লো হয়
অ এইবাৰ এইবাৰ এইবাৰ কম দিয়া হেৰি সেই মানে বহত আহিছিল তেতিয়া অ সেই তেতিয়া সিহঁত আহিলে যে তাৰপিছত মোক কলে বোলে ভাগৱতো সামৰিলিয়া এতিয়া যাও ব'ল।
যাও বল অ ফুৰি আহিলাগৈ আৰু ন অ দিয়া ভালে কৰিলা ভালে কৰিলা বুজিছা মানে কি জানা এতিয়াই নু ঘইে কেতিয়া ঘৰিম বা আৰু ন অ দিয়া হ'ব দিয়া
অ অ ঠিক আছে দিয়া হ'ব দিয়া অ অ